অ', নে নাই।
অ', পাইছো, কি কৰি আছ?
আছো এদ মোবাইল চাই আছিলো, তই ক কি কৰি আছিলি?
অহ, ময়ো তোৰলৈকে ফোন কৰিব ওলাইছিলো।
অ', হয় নেকি, কিয় কি হ'ল?
নাই একো হোৱা নাই, তোৰ ক' খবৰ ভালে আছ?
ভালেই আছো এই কি ক'বি মানে মোৰ ৱেইটটো ইমান বাঢ়ি গ আছে ভাবি আছো কি এক্সাৰচাইজে কৰি লওঁ কিবা।
অ', তাকে ময়ো এইকেইদিন ভাবিয়ে আছিলো অলপমান ৱৰ্কআউট কৰিম বুলি মই যোৱাকালিৰ পৰা ৰাণিং ষ্টাৰ্ট কৰি ৱেই মৰ্ণিং, মৰ্ণিং।
হয় নেকি বা মজা দেখোন।
অ', তাকে নহ'লে ইমান ৱেট বাঢ়ি গৈছে তোৰ।
ভয়ো কিবা এটা লাইক ৱৰ্কিং ৱৰ্কআউট কৰি দিব লাগিব ৰে এই বহুত উপায় নক তোৰ নিচিনাকে ৰাণিং দৰা কৰো নেকি নহ'লে ভাবি আছো যে কি য়োগা কে কৰোঁ।
হয় য়োগা কৰিলে ব'ডিটো ষ্ট্ৰেচ হৈ যায় ৱৰ্কআউট টাইপ কৰোঁ হয় আৰু আমি যিহেতু নকৰো প্ৰথমে প্ৰথমে কৰিলে বহুত খিনি আমাৰ বডিটোক মানে আৰাম দিয়া হয় অহ, তোৰ ব একেবাৰে দৌৰা মেলা কৰাতকে।
অ', তাকে মানে মই তোৰ নিচিনাকে এনেকে দৌৰিছিলো হল মোৰ ছয়মাহ মান তাৰ পাছত আৰু এৰি দিলো নহয় মানে আগতে মানে ফাৰট টাইম কৰোতে মানে প্ৰথমবাৰ কৰোতে বহুত ভাগৰ লাগে গা চা একেবাৰে বিষাই থাকেগৈ তাৰ পাছত বাৰু লাহে লাহে কিন্তু এনেকে কৈ থাকিলে বাৰু এইটো কি কয় লৈ লয় বস্তু আমাৰ সেই বডিটোৱে লৈ লয় সেইটো কিন্তু এতিয়া কিয়ে কওঁ ই কাম চাম তাৰ পাছত পঢ়া লিখা নোপোৱা হৈছো।
তোৰ একাৰচাইজ কৰিলেই নহয় তাৰ
অ', হেল্ল' শুনা পাইছ?
অ', পাইছো। পাইছো, তই পাইছ নে?
অ', এতিয়া মই পাইছো ক' কি কৈ আছিলি?
অ', মই কৈ আছিলো কি আমি ৱৰ্কউটৰ লগত নিজৰ ডাইটটো খোৱা মেলা খিনিাইিতি খাব লাগিব।
অ', তাকে মই জানানে কি কৰিছিলো মই একেবাৰে সৰু সৰু প্লেটত খাইছিলো ভাত, দালি এনেকে তাৰ পাছত মানে মই চাইছিলো আৰু ইণ্টাৰনেটত যে কি এনেকে খালে মানে কি কয় কমকে খালে মানে পতককে ৱেইটটো কমে লগ গতে দৌৰা দৌৰি মানে কৰিলো মানে কমে গৈ তাৰ পাছত কি হ'ল মই খালো তেনেকে হ'ল একমাহ মাথা ঘূৰাই পৰিলোঁ নহয় মানে মোৰ সেইটো ডায়িতটো নচলেই মানে একেবাৰে।
অ', তাকেহে আমাৰ এতিয়াৰ তোৰ উ আমাৰ এতিয়া অসমীয়া মানুহ বিলাকৰ ডাইটটো বেলেগ নহয় আকৌ আমি ভাতহে খাব আমাৰ বডিটয়ে সদায় ভাতৰ লগতহে চলি থাকে এতিয়া ঘপককে নোখোৱা হৈ গ'লে বডিটোৱে কামেই নক কৰা হৈ যায়।
অ', সেইটোও মই তাৰপিছত চালো তাৰপাছত ভাবিলো এই বাদ দে আৰু নকৰো এইবিলাক নহ'লে আৰু কিবা যদি আৰু বেমাৰ চেমাৰ লাগি যায় তেতিয়া কি হ'ব ন'।
অ', তাকে ঠিকেই কৰিছ বিলাক সদায় লাহে লাহে ষ্টাৰ্ট কৰিব লাগে ফাৰ্ষতে ৱক অলপ কৰিব লাগে দেন অলপ জগিঙত যাব লাগে তাৰপিছত ৰাণিং এণ্ড ষ্ট্ৰেচিং এইবিলাক কৰিব পৰা যায় আৰু নহলে একেবাৰে দৌৰি দিলেচোন তোৰ বড টো একেবাৰে, কাম নকৰা হৈ যাব।
সচাইে আৰু কি কয় খোৱা মেলা খিনিতো চাব লাগিব কিন্তু মই।
অ', তাকেহে মই ইণ্টাৰনেটত চাই আছিলো ডাইটবোৰ সিহঁতে দেখাই কিন্তু সেইবিলাক যে আমি খোৱা আমাৰ অভ্যাস নাই।
অ', এইবিলাক যে অ', নেটত যে পাই থাকো কিবা চিয়া চিড্চ কিবা কিবি বাপৰি বাপ ইমান ঝামেলা সেইবিলাক এইটো বিলাক খালে আৰু হৈছে আৰু মোৰ নিমিলিয় টাইমে নিমিলে ৰাতিপুৱা মোৰতো উঠিবয়ে মন নাযায় দৌৰিব অ জাননে
অ তাকেই আমাৰ এতিয়া পঢ়া শুনা লাইফৰ লগত এইবিলাক মিলাবলে বৰ দিগদাৰ হৈ গৈছে তোৰ দৌৰিব যাও বুলি কলে পাঁচতাতে উঠিবই লাগিব নহলে আৰু আজিকালিনো কত তোৰ সেই ৰদ খত দৌৰিব পৰা যায় দুপৰীয়াখন বা গধূলিখন হলেও গৰমত
সেইটোৱে চবতকে মানে বেষ্ট টাইমিংটো ৰাতিপুৱাৰে হয়। ৰাতিপুৱা মানে অলপমান ঠাণ্ডা থাকে, আৰু গৰম দিনাটো ৰাতিপুৱাই-ৰাতিপুৱাই দৌৰি-দৌৰাটো ভাল কিন্তু মই নুঠো যে। আৰু দুপৰীয়াতো দৌৰিব নোৱাৰিয়ে যিহে কাৰা ৰ'দ দি আছে এইকেইদিন আৰু গধূলীটো মই নোৱাৰোৱেই, মানে এই ৰাস্তাত গাড়ী চলি থাকে, গাড়ী কেইটাকো চা এইবিলাকো চা এই হৈছে আৰু নোৱাৰিছোঁ মই তেনেকে
অ সেইটোৱেই ৰাতিপুৱাই অলপ জগিং কৰা ষ্টাৰ্ট কৰোঁ নেকি বুলি ভাবি আছো। যদি জগিঙো কৰিব নোৱাৰি তে য়োগাকে কৰো নেকি অলমান বডিটো অলমান ফ্লেসিবল হ'ব অলপ ষ্ট্ৰেচ কৰা হ'ব।
অ', তাকে এতিয়া তই কলি নহয় দৌৰা বুলি কে তো দৌৰি আছ বুলি যোৱাকালিৰ পৰা। মই গম পালো তোক মই লগ ধৰিলো হয় নহয়, মোকো তো মাতিব পাৰিলি হয় একেলগে দৌৰিলো হয় দেখোন আমি
অ ঠিক আছে ওলাবি তেনেহলে কালি ৰাতিপুৱা একেলগে যাম আকৌ।
অ ভাল, তেনেহলে ৰাতিপুৱা-ৰাতিপুৱাই গেলে মানে কি কয় এজন লগ হলে ভাল দৌৰিবৰ কাৰণে ন? তেতিয়া মানে অকলে অকলে দৌৰি ভাল নালাগে।
অ তাকে, কালি তে একেলগে যাম নহ'লে দে, মই ৰাতিপুৱা তোক ফোন কৰিম তই ওলাই আহিবি ঘৰৰ পৰা একেলগে গুচি যাম আমি।
অ তেনেকে কৰিব পাৰো। তোৰ মোৰ ঘৰটো ইমান দূৰত নহয় নহয়, অলপমান সেই দূৰৰ ৰাস্তা। মই আহি যাম তোৰ সেইখিনিৰ লেগে, তাৰপিছত আমি এনেকে দ'ৰা ষ্টাৰ্ট দি দিম আৰু এনেও দ-দৌৰিলে নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল হ'ব, লগতে কিবা যদি গভৰ্ণমেণ্ট এক্সাম আহি থাকে তাত তো সোমাই যাব পাৰিম হয় নে নহয় ক?
অ', অ', ঠিকে কৈছ আৰু হেৰি কৰিম দে, কালি এবাৰ গধূলি আমি দুইজনী অলপ ওলাই যাম অলপ এ অ হেৰি কি কয়, খোৱা মেলা বজাৰ অলপ কৰি আনিম এতিয়া যদি দৌৰো মেলো অলপমান খোৱাটোতো গুৰুত্ব দিব লাগিব নহয় এতিয়া ভাতে মাছ মাংসই খালেতো নহ'ব।
অ সেইটোৱে মই কি ক, কিনিবও আছে ৰ জগিঙৰ কাৰণে কাপোৰৰ পৰা জোতাও ভাল হলে ভাল জোতা যদি বেয়া হয় দৌৰি একো লাভ নাই।
অ', ভাল মনত পেলাইছ তই। মোৰ যে জোতাযোৰ বেয়াই হৈ গৈছে ফাটো ফাটো হৈছে কিনিবই লগা হৈ আছে এযোৰ
অ', সেইটোয়ে, মই যে আগতে দৌৰিছিলো মোৰ জোতা ভাল নাছিল ন, সেইকাৰণেতো মই এৰি দিলো বাদ দিলো আৰু হব আৰু এনেকে বুলিকে হৈ যাব বুলিকে এতিয়াহে মই গম পালো যে কি নাই জোতা ভালে হ'ব লাগিব তেতিয়াহে দৌৰিব পাৰিব, নহলে জোতা বেয়া যদি হয় দৌৰি লাভ নাই লগতে কি হব ভৰিতটো মোচকা খাই পৰি থাকিম পিছতকে হ'ল আৰু
অ', অ', তাকেহে ভাল জোতা এযোৰ নিপিন্ধিলে আকৌ মোচুকা খাই গলে ভৰি চৰি ফুলি বোলো যাবচোন।
এইটোৱে তো না
তে কালি দুইজনী যাম দে অলপ জোতা আৰু অলপ কাপোৰ চাপোৰ চাই ল'ম। তোৰ জগিং কৰিবলৈ ট্ৰেক পেনো এটা ভাল লাগিব ন ফ্লেক্সিবল এটা পিন্ধিবলে
অ', তাকে আৰু মানে কাপোৰটো এনেকুৱা চাব লাগিব এই এনেকুৱা পাই আছে নহয় পেণ্টটো যে পকেট থাকে ডাঙৰ চাই এটা, নহলে কিবা এটা জেকেটৰ চাইডত পকেট থাকে নহয় ডাঙৰ চাইড বটল লৈ-লৈ যাব পাৰি। তেতিয়া মানে পানী পিয়াহ লাগে যে অলপ ৰখি কেনি খাব পাৰো এতিয়া দৌৰি দৌৰি কোনে হাতত লৈ যাই পিনি দৰি হয়নে নহয় বটলটো লৈ।
অ', অ', মই কিনিম নহলে আৰু হেৰি বাৰ প্ৰটিন পোৱা হৈছে।
হেল্ল'
দৌৰোতে ভাগৰ যেতিয়া লাগে এনাৰ্জিৰ কাৰণে খাব পাৰি, এতিয়াানো ক'ত আমি গ্লুকন গুলিলে লৈ লে আমি পতাপত দৌৰোতে তাৰ মাজ মাজতেই খাব পাৰিম।
অ', আৰু মই দেখিছো অ', অ', এ শুনা পাইছো ক
হেল্ল'
অ', হেল্ল' নেটৱৰ্কটো বেয়া প্ৰব্লেম দি আছে অ'
অ', তাক পাইছনে
অ', এই এতিয়াহে পাইছো শুনা। অ', মই কৈ আছিলো যে কি সিটোতো হয়য়ে লগতে যে আৰু এটা নকওঁ শৰ্টচ পাই নহয় দ'ৰাৰ শৰ্টচটো লগ এই চাইডত যে পকেট থাকে ফোন ৰাখিবৰ কাৰণেও ফ্লেক্সিবল যে হয় সেইটোও ভাল।
অ', অ', ময়ো দেখিছো বাৰু দেই, তয়ে দিছিলি নেকি মোক তাৰ ফটো এটা যাম ম দে নহলে দুইজনী কালি
অ', মই দিছিলোঁ নেকি তোক পাহৰিছিলোৱে অ সট মনত পৰিছে। তোক দিছিলো মই একবাৰ চাব কাৰণে, এই ভালতো মোবাইল চবাইল লৈ যাব পাৰি তেতিয়া মানে পৰাৰ চানঞ্চেছ কম থাকে হাতৰ পৰাই।
অহ তে কালি কেইটামান বজাত ওলাবি ক
কালি ওলাই দিম মই পাঁচটা মানতে ন? এতিয়া যদি আমি একেলগে যাওঁ তেনেহলে মোৰ আৰু উৎসাহটো বাঢ়ি গৈছে এতিয়া, জচ আহি গৈছে। তেনেহলে কালি ৰাতিপুৱা মই পাঁচটা বজাত ওলাই দিম পাঁচটা পোন্ধৰ মানত মই তোৰ ঘৰৰ ওচৰলৈ পাই যামগৈ তাৰ পিছত দৰা ষ্টাৰ্ট মাৰি দিম আৰু ন?
অ', অ', ঠিক আছে দে চাৰে চাৰিটা বজাত এবাৰ মই তোক ফোন কৰি দিম, তাৰপিছত তই ঘৰৰ পৰা যেতিয়া ওলাবি তই মোক এবাৰ জনাই দিবি
অ', এনেকেয়ে কৰিম দে এ আমি ফাৰ্ষ্ট ডে আমি একেবাৰে লাহে লাহেকে দৌৰিম ৱাক কৰিম নহলে দৌৰিম, তাৰপিছত লাহে লাহে, লাহে আৰু আমি এনেকে দৌৰি যাম আৰু হয় নহয় এনেকেইটো প্ৰেক্টিছ হ'ব।
অ', অ', ঠিক আছে বাৰু দে।
অ', দেই তেনেহ'লে মই কালি আহা কালি এ কি ক গধূলি যাম নহয় পৰহি পৰা ষ্টাৰ্ট কৰি দিম তেনেহ'লে হ'ব দে পৰহি পৰা ষ্টাৰ্ট কৰি দিওঁ ন'।
অ', ঠিক আছে দে তেনেহ'লে ৰা
অ', দে ঠিক আছে দে।
ইচ
হেল্ল'।